এয়া মই খানা বনাই আছিলো।
তাকে বহুত দিনৰ মূৰত মনত পৰিল বোলো ফোন এটা কৰি চাওঁ তোমালৈ।
ভালে কৰিলা ফোন চুন নামাৰাই আৰু।
এই ৰখা সময়ে পোৱা নাই অ, ইমানেই মানে ব্যস্ততা তোমাৰ।
উম।
টাইমেই নোহোৱা নিচিনা হৈছে, সেইকাৰণে ম'ই বোলো ফোনটা মাৰো বহুত দিন খবৰ খাতিও একো লোৱা নাই। সেই লাষ্ট তোমাক মই সেই ফিল্ডতেই লগ পোৱা আৰু।
অঁ ফিল্ডতে লগ
অঁহ অঁ ফিল্ডৰ পিছত মানে কি আজিকালি মইো নোযোৱা হলো নহয় ৰান্নিংত।
মই মানে তোমাৰ অঁ, মই মানে তোমাৰ সেই জিম জইন কৰিলোঁ, জিম জইন কৰাৰ কাৰনে যাব নোৱাৰা হলো বা টাই মিলাব নোৱাৰা হলো, তহ অঁ, মানে ৰানিংটো বাদ দিয়া নিচিনা হ'ল আৰু। পিছে তুমি গৈ আছানে?
মই গৈ আছো মোৰ ৰাতিপুৱা আবেলি।
দুই টাইমে যোৱা ন?
দুই টাইমে যাম।
এ ভালেই দিয়া তেতিয়া হ'লে, আগতকৈ কিবা প্ৰগ্ৰেছ হৈছে ছাগে।
হৈছে হৈছে।
অঁ, সেই তেতিয়া যাওঁতেই তোমাৰ বহুত ফাষ্ট আছিলতো। দৰ কৰত, টাইম মেনেজমেন্টটো কেনেকুৱা, ঠিকে আছেনে? ঠিকে আছে ন, দিয়া ভাল কথা বাৰু তে
হেল্ল হেল্ল। হেল্ল। হেল্ল। হেল্ল। হেল্ল। অই মোৰটো কি কৰিলি? কিয়?